হেল্ল' মেম কওক অ ভালে আছো দে
আহ বাকী খবৰ কোৱা? এনেই মানে গৰমত থাকিব নোৱাৰে অকমান মানে ওলাই আহিছো ৰাস্তা ফালে
হয় নেকি
অঁ
গৰমটো আমাৰ ইয়াত আৰু বেছিহে লাগি আছেচোন
এ বহুত বেছি গৰম গৰমৰ কথা কৈ লাভ নাই আও
দুপৰীয়া খোৱা বোৱা হ'ল চাগে
দুপৰীয়া খোৱা বোৱা হ'ল খালো খাই খাই। পিনি এতিয়াহে গা ধুইছো মই গা ধুই পেলাই মানে অকনমান ওলাই আহিছো। চো বোলো অলপ ওলাই যা তাৰ পিছত মনত পৰিলো অ ফোন এটা কৰো বুলি তাতেহে ফোন এটা কৰিছো
অ ঠিকে
বাকী দুপৰীয়া কিদি খালা?
বাকী দুপৰীয়া মানে খালো ঢেৰ কিবা কিনি বনালে দে মাছ বনা বনালে দালি বনালে আৰু এনেকে বনৰীয়া শাক খোতুৰা শাক দাৰা শাক এ এনেকে শাক কিছুমান মাহ বুটলি বুটলি বনালে খালো। আৰু আচাৰ আছে লগতে নেমু ললোঁ খাই শেষ কৰিলোঁ ইমান গৰমত আৰুতো মাছ মাংস খাবও নোৱাৰি।
মাছ মাংস খাব নাই। মাছ মাংস নোখোৱাতোৱে বেছি ভাল গম পাইছ নাই, আজিকালি আজিকালি এতিয়া নতুন মাছ মাছ ওলোৱাই নাই। বৰষুণ নাই, বৰষুণ নোহোৱা কাৰণে এতিয়া মাছে ওলোৱা নাই নু নতুন মাছটোহে তুমি এতিয়া লোকেল পাবা। বাকী এইটো চব চালানী। ফিচাৰীত মাছ আছে তোমাৰ ফিচাৰী মাছতটো তোমাৰ হেৰি দি দিছে খাৰ মাৰিছে দিছে, দানা খুৱাই আছে, গতিকে মাছৰ কি হেৰি থাকিব একোৱে নাই ভিত ভিটামিন বোলা বস্তুটো নাই মানে।
অ হয় হয় হয় হয়। এতিয়া চালনীয়া মাছৰ বাহিৰেতো অন্য খাবও নোৱাৰা। পাৱা ক'ত!
অ মই এ নাখাওঁৱে মই মই নাখা নাখাওঁৱে। মাছ মাংস কমাই দিছোঁ পোৱাটো। নোখোৱাইছো উম নোকোৱাই হৈছো মানে।
কিয় কিবা বেমাৰৰ কাৰণে নে?
বেমাৰটো বেমাৰেই এ এ ল'ৰাটো খালি অক অনলি মানে মাংসহে লাগে গম পাইছানে নাই। মাংস মাংস হলেহে খায় তাতে মানে এই এক্সিডেণ্টটো হোৱাৰ পিছৰ পৰা আৰু বেছি মানে হেৰি কৰে মাং মাংস নহ'লে সি ভাতেই নাখায়। তাৰ কাৰণে মানে এক্সট্ৰাকে মাংস লাগিবই। ৰেগুলাৰ মাংস থাকিবই লাগিব। বহুত কষ্ট পালে ন এক্সিডেণ্টটো হওঁ বহু মানে মৰা মানুহ বাচিছে।
উম উম
গম পাইছা নাইনে গোৱা মানে কণ্ডিশন হৈ গৈছিল। গুৱাহাট ম মইতো গমেই পোৱা নাই তাক ইয়াতে এক্সিডেন্ট হয় পুৰা পঞ্চল্লিশ মিনিট মান সময় সি ৰাস্তাত পৰি আছে কোনো লৈ যোৱা নাই গম পাইছানে নাই, তাৰপিছত মানে ৰাতি নহয় প্ৰায় এটা দেৰটামান বজাত হৈছিলে দিনৰ। তাৰপিছত মানে, দিনৰ দিনৰ তাৰপিছত তাক যেতিয়া কোনেও লৈ যোৱা নাই, তাৰ লগত থকাটো মানে চিটিকি পেলাই পৰি পেলাই সি ঘৰলৈ গুচি আহিল। কিন্তু সি খবৰ দিয়া নাই, মই কিন্তু ল'ৰাটো বিচাৰি ফুৰিছো সি খবৰ দিয়া নাই। তাৰপিছত সি নানীয়েক লৈ পেলাই আকৌ ৰাস্তাত চাব গৈছে ল'ৰাটো মৰিল ন আছে মোৰ। তাৰপিছত মানে তাক যেতিয়া নিয়া নাই পঞ্চল্লিছ মিনিটমান সময় ইয়াতে আছে মাত বোল নাই পৰি আছে। তাৰপিছত মানে ন এই উকিল এজনী মানে আহি আছিল মানে, উকিলজনীয়ে মানে তুম টমটম খনত উঠাই লৈ পেলাই মানে লৈ গ'ল। যৰে লৰা নহওক যিয়ে নহক মই চিভিল পঞ্চায় দিমগৈ এনেকে কবলৈ ধৰা ধৰিকে উঠাই পেলাই লৈ গ'ল পিছত চিভিলৰ পৰা মোক মানে ফোন কৰিছে। অ আপোনাৰ লৰাটোৱে কি গাড়ী চলাই আপুনি ইমিডিয়েট আহক। বয়স হৈছে ল'ৰা মাত বোল নাই, তাৰ পিছত সে গৈ লৈ পেলাই তাত বা তাত তেতিয়া যেনিবা মাত ওলাইছে মই গৈ পোৱালে মানে মাত ওলাল। মাত ওলাৰ পিছত তাক ক'লে কি আপোনালোকে দেৰি নকৰিব চিটি স্কেন কৰক ল'ৰাটো আৰু মূৰত দুখ পাইছে জখম বহুত বেছি। তাৰ পিছত এতিয়া উম মানে হস্পিতালৰ চিটি স্কেন টো মানে বেয়া হৈ আছে। তাৰপিছত আকৌ লৈ গ'ল নাৰছিঙত নি লৈ পেলাই মানে মই চিটি স্কেন কৰালো, চিটি স্কেন কৰ পিছত কৈছে আপোনাৰ এ মগজুৰ হাড় এডাল কৈছে ব্ৰেইনৰ ফাটিছে আৰু তেজ তেজ জমা হল বুলি ক'লে। তাৰ পিছত নি লৈ পেলাই মানে আপোনালোকে ইমিডিয়েট ইমাৰ্জেঞ্চি লৈ যাক কৈছে জি এম চিত লৈ যাওক বুলি ক'লে। তাৰ পিছত আকৌ লৈ গ'লো। লৈ যাই লৈ পেলাই সেয়া তাত চাৰিদিন নে' পাঁচদিন ৰখালোঁ। ৰখোৱাৰ পিছত টো এতিয়া ল'ৰাটোৰ তা'তেই মানে একে কিবা ওলাল নহয় গাত- এতিয়া নাথাকে সি তাত- নাথাকে কাপোৰ কানি নাৰাখে গাত মানে মানে কিবা ধৰণৰ মানে। কিবা মানে ব্ৰেইনতটো বেয়া হৈ গ'ল নেকি এনেকুৱা নিচিনা কৰি পেলালে তাৰ পিছত ঘৰত লৈ আনিলো- অনা পিছত মানে এই কিবা-কিবি গাঁৱলীয়া কৰিলোঁ কৰাৰ পিছত মানে অলপ ভাল পালে। আকৌ হয়, আকৌ ভাল পায়, আকৌ হয় এই মানে গাড়ী চাইলেঞ্চাৰ পাইবত- লাগি পেলাই মানে তাৰ ভৰি এখন মানে অলপ পুৰা গৈছিল মাংসটো পচি গৈছে ন'। মাংসটো গুচি যে সি নিজৰ মাংসটো নিজে এৰুৱাই এৰুৱাই খাই থাকে। গম পাইছ নে'। তাৰপিছত আকৌ- আকৌ এনেকে নখ বিলাক কামুৰি কামুৰি খাই থাকিব, আকৌ চুলি কামুৰিব, নাক খুচৰি পেলাই- খাই থাকিব কাণত আঙুলি দি পেলাই খাই থাকে। তাক যদিও কওঁ বাবা এক- কি খাই আছা এ' নাখাই নহয় এইবোৰ লেতেৰা নহয় কই কিয় পেলাই দিম এনেই এনেই- পেলাই দিম মোৰ বস্তু এনেই এনেকে পেলাই দিম মই খাই থৈ দিম। গম পাইছানে এতিয়া মানে বহুত খিনিয়ে আৰাম হৈছে। মেডিচিন কৰি আছো ন' মেডিচিন কৰি থকাৰ কাৰণে মানে এতিয়া- ভাল হৈ আছে। এতিয়া তাৰ কিমান দিনলৈ মেডিচিন খুৱাব লাগিব মানে তাৰ কোনো- হেৰি নাই পটতা নাই। তাক মানে মাদ্ৰা চাত দিছিলো গম পাইছা মাদ্ৰ চাত দিছিলো যে আমাক- গাওঁতে মানে ডাঙৰ মানে জল চাহ হৈছিলে সি জল চাহত আহিছিল আহোতে। সেই তেতিয়া মানে ছয় পৰা হাফিজ হৈছিলে ল'ৰাটো গম পাইছানে। এতিয়া মানে- এতিয়া মানে মাদ্ৰা শিক্ষকে গম পাইছে ন' তাৰ এনেকুৱা এটা এক্সিডেণ্ট হ'ল। আহিল আহি পিনি মানে ঘৰত চালে চাই ৰিপৰ্টটো চালে। চাই পেলাই কৈছে এতিয়া আপুনি বেয়া নাপাব ল'ৰাটোক আৰু এটা বছৰ ৰেষ্ট দিয়ক। কৈছে কাৰণ এ' ব্ৰেইনৰ কথা ন'। অঁ আৰু এইটো হাফিজ পঢ়াৰ মুখৰ কথা নহয় গতিকে এ' কৈছে তাক- এক বছৰ, ডেৰ বছৰ মান ৰেষ্ট দিয়ক নহয় পঢ়াব পাৰিম আমি কিন্তু পঢ়োৱাৰ পিছত- যদি কিবা এটা হৈ যায় গৈ ল'ৰাটো তেতিয়া আপোনাৰ কি হ'ব। কেনেকৈ মিলি যেতিয়া- তাৰপিছত মানে সেয়া মানে তাক মাদ্ৰছাত মানে দিয়া নগল।
অ এতিয়া সম্পূৰ্ণ হিচাপে ভাল হৈ গ'ল গৈ নে বাৰু? নাতি অলপ সম্পূৰ্ণকে ভাল হৈছে নে বাৰু না অলপ চলপ আছেই?
নাই নাই এতিয়া বৰ্তমানটো এতিয়াতো ভালেই বুলি পেলাই ক'ব পাৰি। কিন্তু এতিয়া তাৰপিছত- মানে আকৌ মানে বেলেগ এখন মাদ্ৰছাত লৈ গ'লো সেইখন মাদ্ৰছাতো মানে নলয়। কৈছে ল'ব নোৱাৰিম দিয়ক আপুনি বেয়া নাপাব কাৰণ ব্ৰেনটৰ পেচেণ্ট ন'। তাৰ পিছত এতিয়া কি কৰিম লৰাটো জিন্দাগীটো বৰবাদ হৈ গলগৈ ন'। তাৰ পিছত মই পাই লৈ পেলাই মানে স্কুলতে এডমিশ্যন দিলো। স্কুলত এডমিশ্যন দি পেলাই- এতিয়া মানে তাই এতিয়া বয়সটো হিচাপে এতিয়া স্কুলৰ এডমিশ্যন টো এতিয়া বেছি হৈ গৈছে। বয়সটো এতিয়া নাইনত নাইনত মানে এডমিশ্যন টো কৰা গ'ল। নাইনত এডমিশ্যন কৰাৰ কাৰণে- এতিয়া মানে সি স্কুলত গৈ আছে এতিয়া পৰীক্ষা দিলে পৰীক্ষা দি পেলাই এতিয়া বন্ধ। এতিয়া মানে ঘৰতে আছে এতিয়া ঘৰতে আছে মানে এতিয়া- পেহীয়েক এজনী মানে বাহিৰত দিয়া হৈছে পেহাক আহিছে সি- তাৰ লগত যাবৰ কাৰণে মানে বিচাৰি আছে কয় পেহাৰ লগত যামগৈ। পেহীৰ ঘৰত যাই পেলাই আমাৰ থাকিম গৈ। তাৰপিছত এতিয়া- কি হয় আৰু নাজানো আৰু বাপেকে কৈছে কি যাব নালাগে। এতিয়া সি কয় নাই মই- পেহীৰ লগত যামেই পেহীৰ ঘৰত যামেই মই যায়- থাকি আহিম গৰম বন্ধটো এতিয়া সি যাওঁতে এতিয়া পেহাইকৰ লগত যাব। এতিয়া আকৌ দিগদাৰ হ'ব ন আকৌ দহ বাৰ হাজাৰ টকা খৰচ।
খৰচ।
এতিয়া নুবুজে নহয় এতিয়া ল'ৰাটোৱে। মানে যাম যামেই আ এনেকুৱা মানে যাম যামেই। অ মই সি মানে যিটো কব সেইটোকে কৰিব লাগিব মানে বেলেগ কথাই একো নাই সি যিটোখ কৰিব সেইটোকে ক'ব লাগিব বেলেগ ক'ব' নোৱাৰিব তাৰ মনটো মানে যি কয় ডক্টৰে মানে কৈ পঠিয়াইছে যে সি যিটো ভাবে যিটো কয় আপোনালোকে বাধা নিদিব কৈছে তাৰ মতে মতে কৈছে থাকিব দিয়ক কৈছে সুস্থ হৈ যাবগৈ আগৰ তাৰ হেৰিবলাক চব ঘূৰি আহিব তেনেকে বুলি কৈছে অ তে তেনেকেইে ৰাখিছোঁ এতিয়া কি হয় আও ক'ব পৰা নাই আও।
পাৰা নাই আৰু ন।
ল'ৰা ছোৱালী নাই এটাই ন ল'ৰা এতিয়া সেইটোকে লৈ পেলাই মানে ব্যস্ত আৰু। যি য'ত মানে হেৰি কৰোঁ সেই তাৰ লগতে আৰু। সম্পত্তি বুলিবা লাগি সেইটোয়ে আৰু। সম্পত্তি মানে ল'ৰা ছোৱালীৰ সম্পত্তি ন বেলেগ আৰু মানুহৰ কি আ। আমি ল'ৰা ছোৱালী মুখলৈ চাই আমি আছোঁ। সেই তেনেকুৱা মানে গম পাইছা? এতিয়া মানে তাক এতিয়া মই ৰিটলৰ চাউল আনিব পঠিয়াইছোঁ।
অ।
বোলোঁ চাউল খিনি লৈ আহ গৈ, কৈছে মই এতিয়া কেনেকে আনিম কি বুলি ক'মগৈ বোল খন দিবি আৰু নামটো কৰিবি ফিংগা তো মাৰিবি চাউল পোন্ধৰ কেজি দিব লৈ গুচি আহিবি। এতিয়া গ'ল সেই চাউল আনিব গ'ল কৈছে মই আহি পোৱালে কৈছে ধুনীয়াকে ঘৰতে মোবাইলটো চাৰ্জ দি পেলাই বোলে থৈ দিবা। সি মোক কৈ থৈ গৈছে সি আহি পেলাই তেতিয়া মোবাইল চাব আও।
চাব।
অ মোবাইল চাই মোবাইল চাই মোবাইলৰ কথা কবই নালাগে আৰু।
মোবাইলটো চব ল'ৰা ছোৱালী তাই অকলে আও সি বুলিবলে নহয় আও আজিকালি সৰুকে ল'ৰা ছোৱ ছোৱালী এটা মোবাইল টো দেখিলে মুখ দেগি চাই থাকে মোবাইলতো লাগে। মোৰে নাতি এটা আছে এতিয়া সেইটোয়ে একে মোবাইলতটো পালে জপিয়াই থাকে। তাৰে দিবহে পাৰে জানি ধৰিব জানে বা চাবও জানে এনেকুৱা হিচাপতো। সেনেকুৱা যে সেইটোয়ে আৰু কিনো হেৰি পাব। যেনে তেনে চলিলে হ'ল আৰু এনেকে।
মানে কণ্ডিশ্যনটো এনেকুৱা হৈ গ'ল গৈ ল'ৰাটোৱে মানে নিজে নিজে মানে এনেকে চিধা হৈ শুই খালি কয় মই আজি নাথাকিম। কলিমা প চবে কলিমা প মই মৰি যাম তেতিয়া কেনেকুৱা লাগে। কে চিধা হৈ যায়গৈ মানুহ তেতিয়া কেনেকুৱা লাগে লাগিব তেতিয়া কেনেকুৱা লাগে বাৰু কোৱাচোন বাৰু একে মানে কচোন এ একে হুলচ তুল কান্দা গোটা হুলজ তুল মানে একদম কান্দে কান্দে আৰু বাপেকক ক'ব বাপেক। কবা আবা তুমি ক'তো নাযাবা মোৰ ওচৰতে থাকা মই তোমাৰ কোলাত শুই পেলাই মই যাম গৈ মই তোমাৰ কোলাত শুই যামগৈ মই বুকু মাজত শুম মই বুুকুৰ মাজত শুই পেলাই মই যামগৈ কলিমা পচৰে কলিমা পঢ়ি দিয়া পচৰে কলিমা পঢ়ি দিয়া তেনেকে কয়
অ।
এতিয়াতো একে কলিজা ফাটি যায়গে না সেইটো কাৰণে মানে এতিয়া। এই ল'ৰা লৈ পেলাই অকণমান ব্যস্ত হৈ থাকোঁ আৰু।
অ অলপ বস্ত হ'লে তেতিয়া আগলৈকে ভাল হ'ব।
অ তাৰমানে সি স্কুলত যোৱাৰ পিছতো মই মানে চাই থাকোঁ। স্কুলৰ পৰা আহিল নে নাই? কিমান সময়ত আহিব লগৰ ল'ৰা ছোৱালী আহিছে নেকি? এইটোয়ে চাই থাকোঁ মই। অ হ'ব দিয়া পিছত কথা পাতিম নেকি ন।
দে পিছত আকৌ লগ পাম দে উ।